অ' কি কৰিছ?
এ, এনেই আছো বোলো কাম কৰি আছিলো। তই কি কৰিছো?
মই তোৰ এই ৰাতিপুৱা উঠি মানে গছ পুলি কেইটামান বোলো, বাৰীখন চাফা কৰিলো আমাৰ পিছফালৰ। তাকে গৰু গৰুকেই ত মানে তোৰ পাঁচটা মান বজাতে উঠি যোৱা চাৰিটা মান বজাত উঠি পেলাই গৰুকেইটাও মানে অলপ পথাৰত দি থৈ আহিলো এ এতিয়া এ চাৰিটামান বজাতে উঠি গৰুকেইটাও পথাৰ দি থই আহিলো এতিয়া অলপ মানে আ ফেনৰ তলতে অলপ মা এনে অকণমান আৰাম কৰিছো দে তই কি কৰিছ'? খালো-খালো-খালো-খালো-খালো-খালো জলপান দি খালো। হয় অ, অ তই ভালেই দে
আমি ভেজ পোলাও বনালো ভেজ পোলাও ভেজ পোলাও দি খালো।
তে টাউনৰ মানু
তাকেই আৰু এ, এতিয়া আৰু মানে পোলাও কেইটা খাই দিলে দিনত দেৰিকে ভাত খামআৰু মানে কুকাৰত তে বনাই দিলো পোলাই খিনি আৰু এতিয়া মানে দিনত মানে দেৰিকে খালেও কথা নাই আৰু অ, পেটটো এতিয়া ভৰি আছে যিহেতু আৰু পেট নাই আৰু
অ, হয়-হয় ঠিকে আছে ঠিকে আছে এতিয়া আমাৰ কি হৈছে আমাৰ কি হৈছে এতিয়া জলপান চাহ খাই পেলাই মানে আমাৰ এতিয়া জল জলপান চাহ খোৱা হৈছে ন জলপান চাহ খাই লৈ তোৰ মানে কি হৈছে এতিয়া অলপ পিছত মানে কি গৰম ভাত বনাই দিয়ে আমাৰ গৰম ভাত বনাই দিয়া তাৰ পিছত আহ মাছ পুৰা দি পেলাই আজি চাগে খাম চাগে গৰম ভাত দি পেলাই হেয়া দি খাই পেলাই এতিয়া আৰু অকমান আৰাম চাৰাম কৰিছো আৰু
কিন্তু কঠালৰ গুটি দি পেলই এনেক তে লাও আকৌ দি পেলাই খাৰ বনাব খাই আৰু তাত তাত ছজনা পাতো দি দিব লাও আগ দিব। কঠাল গুটি খাই বহুত ভাল লাগে আৰু এয়া চেপা চাটনি কৰিব শুকান মাছৰ চাটনিটোযে নহৰু সৰহকৈ দি পেলাই
হয় হয়।
সেয়া চফা মাছৰ চাটনি বনাব। আৰু এয়া খাৰ বনাব। তাৰ পিছত মই কৈছোঁ বোলো এয়া। নৰসিংহৰ পকৰা কেইটামানো বনাবলৈ দালি দি পেলাই। এতিয়া কি কৰে আৰু গৰমত মানে এনেকে খাবলৈ ভালেই লাগে আৰু।
তে ইমান পাচলি পাওঁ নে আমাক। গাঁৱতো এইবো
এ এ নৰসিংহ আমাৰ ঘৰতে আছে বোলো গছ এজোপা হৈছে। আছে বোলো।
অ অ।
আছে নহয় আমাৰ তামোল গছতে বোলো এজোপা হৈছে আৰু।
অ ঠিকে আছে ঠিকে আছে অ অ অ এতিয়া মানে কি হৈছে আমাৰ। মানে এজোপা জামুক গছ আছিলে হে জামুক গছজোপা আছিলে অ জামুক এজোপা আছিলে দেই জামুক জোপাটো কি হ'ল মানে এতিয়া বতাহ ধুমুহা মাৰিছে যে সৰি সৰি মানে নাইকিয়া হৈছে তাকে আজি ভাবিছো আজি। দিনটো মানে কি কৰিম আজি মানে জাল এখন অ যোৱা কালি মানে জাল এখন। কিনি আনিলো আনি পেলাই এতিয়া জামুক জোপা মানে বেৰিম বেৰি পেলাই এতিয়া। জামুকবোৰ এনেই অনিষ্ট হোৱাকে জালত পৰিলে কিবা খাব পাৰ দিম দিম দিম জামুক। খিনি এনে। হোৱাতকে জালত পৰিব। তাতে জাল জালৰ পৰাতো খাব পাৰিম হয়।
অ সেইটোও হয় বাৰু জামুক কেইটামান বোলো দিবিচোন বোলো জামুক খালে ভাল তেজৰ কাৰণেও ভাল তেজো হয় গাত।
হয়- হয় মই গ'লে ত হয়-হয় মই গ'লে লৈ যাম
অ' তই লৈ আহিবিচোন দুই কেজি মান। অ' একে থেতেলা-থেতেলা খোৱা সোপা নানিবি আক কৌ তলৰ পৰা বুটলি নানিবি বোলো জালত যোনখিনি পৰে সেইখিনি লৈ আহিবি। এতিয়াও
নাই-নাই আমাৰ তলত অ আমাৰ ভাল জেগা- ভাল জেগা চোতালৰ মাজতে আছে তোৰ ভাল জেগা লেতেৰা ভেচাল জেগা নহয় হয়- হয়।
এতিয়া বোলো সনা কৰি খাম আৰু একদম ভোট জলকীয়া দি নিমখ দি।
হয়, হয় আম কেইটামান দিবিচোন মোকো?
অ' দিম দে এ সৰি সৰি নাইকিয়াই হৈ গ'ল আৰু, কেইটামান আ আছে আৰু তাপা তই দিব -আহি- দিব আহিলে বোলো কেইটামান দি পঠিয়াম আও।
অ হ'ব দে হ'ব দে হ'ব দে হ'ব দে হ'ব দে অ, এতিয়া বাকী চাহ তাকে পোলাও দিহে খালি তই আৰু ন।
মটৰ পোলাও বনাইছিলে, মটৰ দি পেলাই সেয়া খালো আৰু বোলো বঢ়িয়া লাগে খাই বোলো এই শুকান বোটটো যে তিয়াই পেলাই যে বনাই যে। তাত অলপ গাজৰো দি দিলো, গাজৰ দি দিলো ফ্ৰেচবিন দিলো, ফ্ৰেচবিন দিলো তাৰ পিছত আকৌ হেৰি। এই লৈ এইটো পেচিকাপ যে।
ভাল কৰিছ অহ।
মেটাও দি দিলে আৰু বঢ়িয়া লাগে খাই সেনেকে মানে, লগত একো নাই আৰু আচাৰ অকণ লৈ লৈছিলোঁ ভোট জলকীয়া আচাৰ। আচাৰ আছিলা, অহ খাই পেলাই একদম বহুত ভাল লাগি। ছে আৰু।
অহ, আমাৰ তোৰ এতিয়া হেৰি মোৰ মানে। এতিয়া যোন অহ। পথাৰত অলপ মাটি অলপ আছে মানে, তোৰ বে। ছি নাই এই অহ বাৰ আঠ। উ বাৰ বিঘা মান মাটি আছে, তাত মানে এতিয়া মানে কি কৰিছো, আজি
কে বিঘা আমাৰ বোলো এ। এই দুই তিনি, বিঘা মান আছে আৰু। ঘৰৰ মাটিখিনি আমাৰ একঠা মান হে' হ। অ'
এই তোৰ আমাৰ মানে টাউন ততে তেনেকুৱা আমাৰ এতিয়া গাঁৱৰ জেগা ন। বাৰু তোৱে আমাৰ কম বুজিছা নে নাই।
এই তেওঁ তহঁতৰ এ তহঁতৰ ভালেই গাঁৱৰ জেগাই ভাল দে, তহঁতৰ একদম খেতি বাতি কৰি একদম ঘৰৰ বস্ত চৌ খাবলৈ অলপ। খাৱ। আমাৰ তেনেকুৱা নাই য়ে। আমাৰ চব কিনি পেলাই খাব লাগে। আৰু চব বোলো চব মানে আমাৰ মানে আৰু হেৰি আৰু সাৰ দিয়া আমাৰ। লোকেল বস্তু পোৱাই টান।
অঁ-অঁ। হয় দে। তোৰ হে ৰি গাঁৱত কি হ'ল গাঁৱত তোৰ চব আছে কি হ'ল গাঁৱত এতিয়া তোৰ যান বাহনৰ অসুবিধা বুজিছ নে নাই গাঁৱত এতিয়া যাতায়তৰ- যাতায়াতৰ অসুবিধা অ'ত যাব নোৱাৰি ট'ত যাব নোৱাৰি। গাড়ী পোৱা অসুবিধাটোৰ চিকিৎসা বা শিক্ষা দীক্ষা ক্ষেত্ তো গাঁৱত কিমান পিছপৰা এতিয়া তই এতিয়া গাঁৱত এতিয়া খেতি বাতিতো চালেই নহ'ব। বাকী কাম খিনি উন্নয়ন বৰ্তমানলৈ হোৱা
অঁ সেইটো হয় বাৰু এ এক চাইডৰ পৰা ভাল যদি এক চাইডৰ পৰা বেয়া আমাৰ এতিয়া এক চাইডৰ পৰা ভাল যদি আমাৰো এক চাইডৰ পৰা বেয়া। তেনেকুৱা আৰু চব চাইডৰ পৰা এ আমাৰ বানপানী- বানপানী, এয়া এক টোপাল পানী দি বৰষু বোলো একে গোটেইখন ভৰিয়ে যায় গ' নলা নৰ্দমা বেমাৰ আজাৰ ইয়াত তে বেছি।
তহঁতৰ এতিয়া খোৱা পানীও অভাৱ
এ পানী নকবি আৰু কিনি- কিনি খাব লাগে পানী বোলো যি কষ্ট বোলো পানী কাৰণে।
অঁ-অঁ।
এটা ড্ৰাম কিনি আনিলে কেইদিন যায় দুদিন যায়হে। খোৱা পানী বহুত মানে যেনে দি দাৰ আৰু মানে এনেকেই মানে চলিব লাগে আৰু উপায় নাই আও।
তহতৰ কি মানে তোৰ মানে তহতৰ কি যোনবিধ নলা নলা-নৰ্দমাবোৰ আছে সেইবিলাক কি চাফা নকৰে নেকি পৌৰনিগমে?
এ পতককে লেতেৰা হয় এইবোৰ বহুত।
উম, মানুহ ইমান বেছি হৈ গৈছে ন' টাউন বিলাকত এতিয়া মানুহ এতিয়া গাঁৱৰ পৰা এতিয়া গাও পৰা এতিয়া গাঁৱ পৰা এতিয়া গাৱ মানে টাউন টাউন বিলাকতো মানুহবিলাক যায় ন' এতিয়া। চাকৰি-তাকৰি ক্ষেত্ৰতে হওক বা কাম কাজ ক্ষেত্ৰতে গাঁওত আমাৰ একোৱে পোৱা নাযায়। গতিকে টাউনত যায় এতিয়া ছবে চাকৰি- টাকৰি ক্ষেত্ৰত। কি গাঁও বিলাকত এতিয়া মানুহবোৰ কমি গৈছে, যে এতিয়া টাউনত এতিয়া হয় হয় হয় হয় টাউনত এতিয়া হয় হয় টাউনত এতিয়া হয় টাউনত এতিয়া মানুহবোৰ এতিয়া বেছি হৈ গৈছে হয় এতিয়া গাঁওতকে। অ'।
কাম-কাজৰ ক্ষেত্ৰত আহি। তাতে থাকিব লগা হয়। ট নহে আলেত ডেইলি ডেইলি লেতেৰা হয়, এতিয়া ডেইলিতো চাফা কৰিব নাহে ন। সেইকাৰণে মানে বহুত দিগদাৰ হৈছে। আৰু আৰু বানপানী, বানপানী কৃত্ৰিম বানপানীটো দুৰ্যোগতটো একদম ক'বই নালাগে আৰু এই এটোপ বৰষুণ দিলে গোটেইখন পানী পানী হৈ যায় আৰু ওলাব নোৱাৰি আৰু গোটেই নালা পানী আহি ঘৰৰ ভিতৰত সোমাই। মানে নানা সমস্যা আৰু উপায় নাই আৰু এনেকে থাকিব লগা হৈছে আৰু, গাঁৱে ভাল আৰু তাতকে। ক'বলৈ গ'লে।
গাঁৱে ভাল গাঁৱে ভাল, এতিয়া আমাৰ এতিয়া গাঁৱত এতিয়া মই এতিয়া যি বাৰ বিঘা মাটি আছে মত তাত এতিয়া এয়া একেইদিন মানে এয়া মেচিন লগাইছো, মেচিন লগাই এতিয়া হাল বোৱালো, হাল বোৱাই পেলাই এতিয়া মানে কি কৰিছো এতিয়া কঠিয়া পেলাম। কঠিয়া পেলাই পেনে এতিয়া কি হব তাত এতিয়া সদায় আমি সাৰ চাৰ মাৰি পেলাই তেনেকে মানে যিটো যি এ যি অলপ পাও আৰু ধান আৰু সেইখিনিকে বিক্ৰী কৰি আমাৰ বছৰটো চলি যায় আৰামত।
অ ভালেই দে আমি আমি সেয়া কিনি মেলি খাব লাগে আৰু ইয়াক কন্ট্ৰলৰ চাউল পাওঁ কন্ট্ৰলৰ পৰা খাব লাগে।
খেতি আছে পিছফালৰ মাটিত। ত মানে হেৰি কৰিছো আমি, এ সৰিয়হ পেলাম এইবাৰ মানে ঠাণ্ডা দিনত মানে আৰু দুই তিনি মাহৰ পিছত যোৱাৰ পিছত সৰিয়হ পেলাম, সৰিয়হ পৰা এতিয়া বৰ্তমান মৰাপাত পৰি আছে, মৰাপাত উঠোৱা পিছতে সৰিয়হ পেলাম, সৰিয়হ পেলাই পেলাই তোৰ সেয়াই আৰু এতিয়া খেতি, খেতি বাতি চব ঘৰৰে মানে, খালী খাব লাগে নিমখ টো তাৰ তাত আমাৰ মানে গোটেইখিনি ঘৰৰে,
উ ভালেই দে তহঁতৰ তইও আমাতকে বহুতেই ভাল বহুতো মানে তহঁতৰ বহুত খিনিয়ে ভাল আৰু
হয় চাকৰি চাকৰি চাকৰি চাকৰি তাকৰি নাই আৰু হয় হয় হয় চাকৰি তাকৰি নাই আৰু এ চাকৰি তাকৰি হয় হয় হয় হয় চাকৰি তাকৰি নাই আৰু এ কিনো কৰিম আৰু এতিয়া এই গাঁৱত জন্ম হৈছো যদি আৰু গাঁৱৰ পৰিবেশৰ লগত নিজকে খাপ খাব লাগিবই আৰু যি তি এইবিলাক
হে ময়ো ময়ো আৰু এই টিউচন কেইটা কৰি পেলাই চলো আৰু তাতো মাহৰ পইচা চা মাহত নিদিয়ে, তোৰ বহুত চোঁচৰাই থাকে। সেয়াই বোলো আৰু এতিয়া লছ তিনি-চাৰি মাহ পাৰ হৈ যায়, পইচা নিদিয়ে নিদিয়ে, পইচা খুঁজিলে কৰি, ল'ৰা ছোৱালী মানে নপঠোৱা হৈ যায় আৰু মোৰো মানে বৰ দিগদাৰ হৈ গৈছে আৰু চলিবলৈ আৰু উপায় নাই আৰু। কেনেকে চলো আৰু কি কৰিম আৰু, সেয়াই কে'ক ব-কে'ক বনোৱা ব্যৱসায়টো বাৰু চলিয়ে আছিলে তেওঁ মানে কেতিয়াবা মানে নাথাকে ন, লোকচান হৈ যায় ক্ৰীম চিম বেয়া হৈ যায় যদি অৰ্ডাৰ নাপাওঁ মানে, সেইটোতো লোকচান আছে। আৰু কষ্টও আছে, কষ্টও আছে ধৰি ল এটাই যদি অৰ্ডাৰ পালো আৰু কেইদিনমানলৈ যদি নাপাওঁ। তাৰ পিছত সেই ক্ৰীমখিনি বেয়া হৈ যায়, সেইখিনিটো এনে লোক চান হৈ গ'ল। হেই সেইকাৰণে সেই ইনকামটো বাদ দিছো আৰু। উপাই নাই আৰু, এতিয়া টানা-টোনা হৈছে চলিবলৈ। তাতো টাউনত কিমান খৰচ পাতি লাগে চলিবলৈ। কিমান টকাৰ প্ৰয়োজন।
হয় হয়, লাগে লাগে লাগে, নিশ্চয় লাগে, নিশ্চয় লাগে। বাকী মই অহা শুক্ৰবাৰ অ' শুক্ৰবাৰ অহা শুক্ৰবাৰ মানে-মানে-মানে যাম মানে দেই তাত। যাম বাতত টাউনত যাম। গৈ পেলাই মানে মোৰ মে অকমান মানে চিকিৎসকক দেখাব লগীয়া হৈ আছে মই মানে গাতো অলপ বেয়া হৈ আছে যে। কাম বোৰ কৰি এ চিকিৎসকৰ ওচৰত যাম। আৰু গ'লে তহ'তৰ বেলা সোমাম বাৰু দেই, আৰু হেৰি কৰিম এয়া মানে অলপ মানে ঘ জামুক লৈ আহিম ঘৰুৱা শাক পালি আমাৰ মানে তিঁয়হো কৰে তিয়ঁহ বাগান এখন আছে তোৰ বিঘা মাটিত তিয়ঁহ বাগান খেতি কৰিছো। তাত আমি তিয়ঁহ, তিয়ঁহ লৈ যাম। তাৰপিছত তোৰ আৰু হেৰি লৈ যাম দে এয়া, এতিয়া তোৰ আমাৰ ঘৰৰে তামোল আছে, তামোল তো তাৰ ইয়াত
অয় আমাৰ পে তামোল বৰ দিগদাৰ, দিগদাৰ একদম তামোল ত' তই গৰু গাখীৰ অলপো লৈ আহিবি।
অ' ঠিক আছে, ঠিক আছে, ঠিক আছে। আমাৰ গাখিয়তি গৰুটো আছে সাতজনী অ' হয়- হয়, সাতজনী গাখিয়তি গৰু আছিলে হয়-হয়-হয়, সাতজনী স সাতজনী গাখিয়তি গৰু আছিলে যদিও মানে কি হ'ল এতিয়া এ প্ৰত্যেকজনিয়ে নিদিয়ে অহ। মানে এতিয়া আমি দুজনীৰ পৰাই পাই আছো, সেইটো কাৰণে মানে গাখীৰৰ পৰিমাণটো অলপ কমি গৈছে বাৰু এই গাখীৰ বিক্ৰী কৰিয়ে চলাও দেচোন আৰু ঘৰখন আৰু অ' ঠিক আছে ঠিক আছে মই বাৰু গ'লে বাৰু লৈ যাম বাৰু অ'-অ'- অ'।